হেল্ল'।
হেল্ল'। হেল্ল' অ। কি কৰি আছা?
উ আছু এনে।
অ।
ক'ত ঘৰ তোমাৰ?
মোক ছিঙিয়ে নাপায় যেনেকে কৈছে।
তই হাঁহি উঠাই নিদিবি ৰ'। পঢ়িছোনে নাই, পঢ়িছোনে নাই।
এ নাই পঢ়হা পৰীক্ষা-চৰিক্ষা শেষ এতিয়া কলেজো নাই।
উম। মই শুই আছিলো।
অ চাহ খালি?
তই খালি?
উম খালো।
ঘৰত নাই আইতাই-আই টি আইট এমিশন লৈছো আই টি আইত এডমিশনটো হোৱা নাই। অ সেইটো হৈ গ'লে আকৌ পঢ়া-শুনা আৰম্ভ কৰিম। যদি সেইটো নহয় আৰু গাহৰি বিজনেচত লাগিম।
অ বিজনেছ কৰিব পাৰো কিন্তু।
উম।
সঁচাকে কম কম পইচাত হলেও বিজনেছ কৰিব পাৰো কিন্তু তই।
দুটা যদি সৰু সৰু পোৱালি আনো, পাঁচ হেজাৰ পাঁচ হেজাৰকে সৌ এটা গা এটা গাহৰি দাম সৰু পোৱালি চাৰে চাৰি হেজাৰ বা পাঁচ হেজাৰ হ'ব। যদি দুটাকে আনো ছমাহৰ পিছত বা এবছৰৰ পিছত পোৱালি দিলে, তাৰ যদি দুটা দুটাকে দিয়ে কিমান পইচা হ'ব ভাৱ।
সেইটোয়েতো তই এতিয়া এই পাঁচ দহ হাজাৰ খৰচ কৰি তই পঞ্চাশ ষাঠি হাজাৰ টকা পাবি।
উম।
কৰিব পাৰ কিন্তু, বিজনে
আৰুটো তই খোৱা-বোৱা ইমান হেৰি নাই, ইহঁতক যি-তি বস্তু দিলেও খাই দিয়ে গাহৰিয়ে।
উম।
ঘৰত কিবা মুৰ্গী ছাগলী কিবা আছে নে তহঁতৰ?
মুৰ্গী আছিলে, এতিয়া কিন্তু মৰি গল বেমাৰ হৈছিলে মাজতে যে,
অ, অ।
ছাগলীও আছে বাৰুতে, ছাগলীও বেছি দিন হোৱা নাই পোহা। সৰু সৰু ছাগলী এজনী আছে আৰু ছাগলীজনী পোৱালিটো আছে।
উম।
দুটা আছে। কিবা?
আছে মুৰ্গী দুটা আছে,
অ।
ছাগলী এজনী আছে, আমাৰ না নহয় বাৰু তাকো বৰমাহঁতৰ। আমাৰ মুৰ্গীটোত দুটাই আছে।
বাকী ঘৰত
মাঘৰ বিহু সময়ত মাঘৰ বিহুলৈ দেৰি আছে বাৰু জীয়াই থাক। অ ভালেই মাংস বিহুলৈকে যদি জীয়াই থাকে পাঁচশ টকাত বেছি দিম।
এই পাঁচশ টকাত আজিকালি দেখোন বেছি বহুত দাম হৈছে লোকেল মুৰ্গীৰ দাম। কাৰণে বেছি বেছি বেছি বহুত বেছি হৈছে দাম
উম
আমি মাজতে মুৰ্গী আনিব গৈছিলো একেবাৰে বজাৰত হেৰি একদম সৰু মুৰ্গী এডালৰ ডাঙৰ মুৰ্গী এডালৰ কেজি কেজিলেটো নাজাইয়ে যিমানে আহক পাঁচশ লাগিবই সৰু সৰু মুৰ্গী পোৱালী পাঁচশ টকাত আনিছোঁ।
উম,
বহুত বেছি পইছা পাব
উম, আকৌ যে হেৰি যে এই ৰাস্তা কিনাৰ পৰা যে আহে যে এইটো কি কি মুৰ্গী বুলি যে কয় বিশ টকাত চাৰিটা তিনটা যে দিয়ে যে কয়লাৰ পোৱালি কয়লাৰ পোৱালি বুলি কয় হ'বলা। অ', োৱাবাৰ মাঘৰ বিহু তাৰ আগত আনিছিলোঁ অ', পাঁচটা আনিছিলো অ এটা বাচিছে। সেইটো হেৰি চাৰে তিনিশ টকা দিছে এটা পাই এটা বাজিছে মাঘৰ বিহুত চাৰে তিনিশ টকা দিছে কো কোনে লৈছে জান? এই যে বিশাল যে, জ্যোতি বাহঁতৰ অ সেৱন্তে লৈছিলে
ঠিকে আছে তেনেহলে বিশ টকাত কিনি পেলাই চাৰে তিনিশ পাইছ।
উম,
হা সেয়া মই কও হে নহয় বা ভাইটিয়েনে
অ', ত ভাইটি ইমান সৰু পোৱালটে দেখিছ তইত ইমান ডাঙৰ তইো কৰিব তইো কৰিব পাৰ সৰু সুৰা বিলাক এ তইতো পঢ়া শুনা এ ধৰ এ আইটিল চিট পালে পঢ়িলি নহ'লে তই এনেই থাকিল ক তই কৰিব পাৰ ন
উম, সেইটোৱে কৰিব লাগিব পাঁচটামান তেনেকুৱা কয়লাৰ পোৱালি তাৰপিছত আকৌ হেৰি লোকেল মুৰ্গী দুটা স সৰু পালি আনি পেলাই
অ', ৰিব পাৰো তেনেকাই উ তই কিন্তু তই যদি দহ পোন্ধৰ হাজাৰ মান টকা নয় ভাল এটা পইচাদি গাহৰিও দুটামান কিন ল আৰু মুৰি়ী কেইটামান কিনিল
উম,
বচা মত ধনেৰে ইনকামলাই থাকিব ধ ৰ আগতে বেচাৰিছো ক আগাৰ বে আচা বিজনেজ কৰা গামন চ ব কাৰানে ভাল অ', দি বনাব জানা বনাব নো কি আৰু কাটি কৰি পেলাই আৰু অ অ আজিকালিো সেই অনলাইনত ভালকৈ চাই পেলাই ভালকে ধুনীয়াকৈ শিকিব পাৰি তাক পঢ়া শুনা কিবা চাকৰি তাকৰ কাৰণে কৰিছো নে?
হেৰি যেতিয়া অনলাইন খেলি আছিল তেতিয়াতো বয়স হোৱা নাছিলে মোৰ এই মাৰ্চতে হৈছে বয়স আৰু যেতিয়া হৈ আছিলে জ পঢ়া অ আনিছিলো কিতাপ এখন বৰ্তমান সেইখন চাই আছো অ কি অসম পুলিচ কনিষ্টেবল নে সখন কি ধৰ
ন মোবাইলচৰা নাইকো
উ মোবাইলৰ ইউটিউব অ চাওঁ ইউটিউবত
অ',
তই।
মই সেই ইউটিউবৰ চাওঁ কিতাপ হেৰী কৰা নাই।
মাহঁত কি কৰি আছে?
এ মায়ে ভাত বনাব গৈছে, তাৰপিছতে হেৰি আৰু বা আছে বা এনে আছে আপোনালোকৰ দোকানত আছে নেকি?
উম।
হে তহঁতৰ ঘৰৰ মানুহ ক'ত গল?
আছে মা ভাত বনাই আছে, দেউতা বাহিৰত বহি আছে ভাইটি শুই আছে হবলা।
সি এতিয়া পঢ়া কৰা নাই নেকি?
গৰমবন্ধ যে। উহো, নপঢ়ে আমাৰ। গৰমবন্ধতো ৰেষ্ট দিয়ে দিমাকটোত।
অ', গোটেই যদি বা মাহত স্কু-স্কুল যাব লাগে বাৰমাহ যে পঢ়িয়ে থাকিবা লাগে পগলা হৈ যাব ন মানুহ সেইকাৰণে এটা মাহ ৰেষ্ট দিয়ে মাথা তোক। গৰমবন্ধ বন্ধ কিতাপ। উম।
খেলা কৰা কৰেণ নকৰে?
হম?
ভায়েৰে কিবা খেলা খেললে ন নাই
খেলাত আছিলে বাৰু আমাৰগতে য'ত আছিলো আমি তাতে তাতে পৰা হেৰি ফুটবল খেলিছিলে, ক্ৰিকেট খেলিছিলে। আৰু এতিয়া তাৰপা গুচি গৈছে ইয়াতে
উম। ঠিকে আছে খেল কৰি থাকিব লাগে, এতিয়া আকৌ দিব পাৰা দেখোন ভালেইটো। হেৰি হয় চৰকাৰী হয় বোলে। বহুত আগলৈ যাব পাৰি, পঠিয়াই দিবি আকৌ।
উম।
পিছে এতিয়াতো বি এ টো হেৰিও খতমে হ'ব আৰু।
নহয় চাৰি বছৰ নহয় জ দুবছৰ গৈছে আৰু দুবছৰ আছেই।
অ', আৰু দুবছৰ আছেই।
অ'।
তাৰপিছত কি কৰিম বুলি ভাবিছ?
এতিয়া সেই এইবিলাক চৰকাৰী চাকৰি বিলাকৰ কাৰণে কৰিছো যদি পালো পালো নহ'লে আকৌ এম এ টো নহলে কিবা লাইনে পঢ়িম আৰু।
উম, উম।
কিন্তু এনেকে এনেই পঢ়ি থাকিবও মন নাই কিবা কৰিবলৈহে মন হৈছে আৰু এনেকে ঘৰত থাকি থাকি পঢ়ি থাকিব মন নাই আৰু, মানে কিবা চাকৰি ক-চাকৰি থাকিলে বেলেগ কথা আৰু। মন নাই পঢ়িবলৈ আমনি লাগিছে আৰু।
উম।
তই যদি এইবাৰ আই টি আইত নাপাৱ কি কৰিবি? এম বি বি এচ।
তাতে ধৰিম আৰু।
পাৰ কিন্তু মই সঁচাক কৈছ তই পঢ়ি থাকিলেও কৰিব পাৰ, তই দুটা মান মানুহ মিলি ল হা তা মানুহ মিলাই ল ধুনীয়াকে বিজনেচ এটা কৰ, আৰু অলপ অলপ পইচা লগা, তাৰপছত লাভটো হল লাভতো যদি চল্লিশ পঞ্চাছ হাজ আকৌ অহা বছৰলে তই অকলে কৰিব পাৰিবি সেইটো বিজনে
উম।
গাহৰীত কিন্তু লাভ আছে।
অহ।
পাঁচ হাজাৰ দি যদি এটা গাহৰি আনো, তাৰপিছত কিমান মাহৰ পিছত যদি হয়। আজি এটা গাহৰি বেচিবলৈ হ'লে দহ হাজাৰ এটা গাহৰিটো দহ হাজাৰলে ডাঙৰ যদি শকত-মকত হয়।
অ।
দশ বাৰ হাজাৰ। ইয়াত আমাৰ তেজপুৰত কেনেকে নাজানো, কিন্তু আমাৰ জেঠ জেঠাহতৰ ঘৰৰ ফালে মঙ্গলদৈ ফালে এটা গাহৰি তেৰ হাজাৰ
ইয়াতো লব ইয়াত তেনেকুৱাই হ'ব। ইয়াতো বেছি হব মই বাৰু মই নোজানো বাৰু কিন্তু ইয়াতো বহুত ল'ব। হ'লিও ধৰা দুই তিনি হাজাৰ কম হ'লেও বহুত লাভটো দে।
উম আৰু এটা ভাবি থৈছো। এই যে আজিকালি যে ফুড বিজনেচ যে কৰে যে ফল-চল কাটি পেলাই, দেখা নাই দোকান এনেকে যে হেৰিকে যে কৰে যে আপেল কমলা যে গিলাচ তাত যে ভৰাই পেলাই যে
অহ অ-অ-অ। আৰু আমাৰ এই তই সেইটো কাৰণে হ'লে গাঁৱত থাকিব নহ'ব সেইটো কাৰণে হ'লে টাউনলৈ গৈ এখন সৰুকৰ দোকান নিচিনা খুলিব লাগিব।
উম।
ধৰ এনিকা পাৰ্ক বা হেৰি চাইডত আছে কলেজৰ চাইডত, পাৰ্কৰ চাইডত তেনেকুৱৈ যাব লাগিব। ঘৰতে থকা কিবা এটা বিজনেছ মাথা মাৰ, ঘৰত থকা কিবা এটা বিজনেছ মাথা মাৰ।
ঘৰতে থকা এয়া মুৰ্গী, ছাগ- মুৰ্গী, গাহৰি এইকেইটাই হ'ব আৰু।
ছাগলো কৰিব পাৰ। তাত গৰু-গৰু গাখীৰ বেচিব পাৰিবি, তাৰ পিছত সেই গৰু বেচিব পাৰিবি। আৰু
পাৰিবা আৰু।
বিজনেছে কৰ।
হম।
আচ্চা কৰি আছো কি?
ইফালৰ পৰা ইফালে খোজকাঢ়ি আছোঁ। তই?
ইমান গৰম গৰমটো কেনেকুৱা লাগিছে?
বা গৰম টিকা ফটাই দিছে এইবাৰ। এক জুলাইৰ পৰা বুলি কন্টিনিউ ক দি-দিয়া আছিলি নেকি। এ-এটা হেৰিতে মানে টেম্পৰেচাৰতে কেনে
অ আৰু যে একদম ৰাতিপুৱা যে সাতটা ছটা বজাৰ পৰা একদমি চাৰিটা মানলৈকে পুৰা একদম প্ৰেকটিকা ৰ'দদি থাকে।
উম সেই ৰাতিপুৱাই আজি সূৰ্য দেৱতা ওলালে সুমাও বুলি নামটো নলয়ে।
অ কিন্তু ৰাতি ত বৰষুণ দি আছে কেইদিন।
অ ৰাতি বৰষুণ দিয়া আছে বতাহ বৰষুণ
বাকী ঘৰত চবৰে ভাল? নাই যাম চাগে, উ। যাম চাগে কাইলৈ পৰোখি মই যাম আৰু। তইতো যাবি?
ময় যামেই চাৰ-চাৰি দিনৰ পিছত যাম। আজি কেই তাৰিখে সেতি ছয় সাত আঠ ন ন তাৰিখৰ পৰা যাম মই ৰাতিপুৱা যাাম-
হ'ব দে তেনেহলে অ যাম দে ভাল যদি হ'ব নাটিবা